অ
হেল্ল
উম তোমাৰ অ খবৰ ললা
খবৰ ললা উম অ ল ললো ললো সি মনে মনে আহি পেলাই ঘৰত বাইকখন তাৰ ৰুমত সোমাই পেলাই সি শুই আছে।
হে হে হেহ কোনো গমেই পোৱা নাই।
গমে পোৱা নাই নাই সি ভয় খোৱাই মাৰিব
হেহ এনেকুৱা এইবাৰ মোৰ দাদাৰ লগতো হৈছিলে
খেলা উম উম
মানে দাদাক ঘৰ ৰক্ষিয়া কৰি গৈছিলে সৰু দাদাক তাৰপিছত সৰু দাদা টিভি চাওঁতে চাওঁতে কেতিয়া শুই আছে গমেই নাপায় এইপিনে আমি কলিং বেল বজাই আছো কোনো একো মানে ভিতৰৰ পৰা উত্তৰ নিদিয়ে দাদাও শুই শুই আছে একো গমেই পোৱা নাই কলিংবেল বজোৱাৰ পিছতো তাৰ পিছত আমি মানে ভাড়াতীয়া বোৰক মাতি পানে দৰ্জা খন কিবাকে লক টো ভঙালো তাৰপিছত চবে ভিতৰত আহি চাওঁ শুই আছে কম্বল চম্বল লৈ মানে ঠাণ্ডাৰ দিনত শুনা তাৰপিছত মায়ে নিজৰ মাথাত গোতে পানী দি।
ভয় খুৱাই মাৰিব এনেকে।
অ তাকে কি কবা আৰু মানে। হয় আৰু কেতিয়াবা।
উম উ। আৰু। আমাৰো এবাৰ দাদা তেনেকুৱা হৈছে। তোমাৰ তে যেনিবা ঘৰৰ নহয় তোমাৰ। দাদাই তেতিয়া প্ৰথম প্ৰথম বাইক লৈছে আৰু দুহেজাৰ সোতৰ চনৰ কাহিনী
উম উম।
তোমাৰ লগৰখিনিৰ লগত খানা খাবলৈ গ'ল।
উম।
তাৰপৰা তেতিয়া তেতিয়া মই আকৌ বহুত সৰু দেই তোমাৰ মই।
সোতৰ চনত ক্লাছ নাইনত পঢ়ি আছো আৰু। অ নাইন নহয় দেই নাইন নহয় নাইন নহয়। অ নাইন হয় নাইন হয় নাইন হয়।
তাপা দাদাহত খানা খাবলৈ গ'ল।
তাপা মই আবেলি সময়ত আকৌ মায়ে মোক ক'লে যে তই চেণ্টাৰলৈ যা তই দো। কান চুকান কৰি পেলাই লৈ আহ দাদা অহা দেৰি হ'ব।
উম।
তাপা চেণ্টাৰ গৈছো চেণ্টাৰত চবেই মোলে চাই আছে।
অঁ।
ত চবেইটো চিনি পায় আৰু তাৰমানে। এই দুই ইহঁত দুটা ককায়েক ভায়েক। পা তাৰ মানে উ তাৰমানে উ দোকান কৰি আছো কৰি আছো তাৰপা দুটা মানে। কৈ থকা শুনিছো ককায়কৰটো এক্সিডেন্ট হ'ল ককায়েক মৰোমৰো অৱস্থা। গম পায় নে নাপায় জানো।
এ হ মইতো ঘপককে শুনি গলো।
অ
মই মোৰতো মাথা বেয়া হৈ গৈছে মইতো গম পাও দাদা খানা খাবলৈ গৈছে। বাইক লৈ গৈছে বাইক এক্সিডেন্ট বুলিয়ে শুনিছো তোমাৰ। এ তুমি হেৰি তুমি চিনি পাবাই চাগে। এইবাৰ যে জুবিন গাৰ্গৰ যোনখন ৰৈ ৰৈ বিনালে।
অ অ।
তোমাৰ যোনখন যে দলং দেখুৱাই তাৰমানে আধা ভঙা দলংখন। সেইখন বৰগাং বুলি। কয় আমাৰ ইয়াৰ পৰা তোমাৰ বিশ কিলোমিটাৰ আগত।
অও
উম হৰিকণত তোমাৰ এক্সিডেণ্ট হৈছে বুলি কৈছে দেই দলংখনৰ ওচৰত।
উম।
তাপা তোমাৰ মোৰতো জিৰ খুলকি গৈছে মই এতিয়া আহিছো ঘৰত মই ক'বও পৰা নাই।
অ
মাক ক'ব পৰা নাই ভণ্টি আছে মই মনে-মনে ভণ্টিৰ ওচৰলৈ গৈছোঁ। মই বোলো দাদা এনেকে-এনেকে এক্সিডেণ্ট হৈছে।
হয়
মই কাৰোবাক লৈ পেলাই মই মইয়ে যাওঁ নেকি সৰু কোনো নাইও তেনেকুৱা।
উম
ফোন-চোনো নাই মই গ'ম ল'বলৈ কাৰোবাক ফোন মাৰি পেলাই। তাৰপা তোমাৰ তাৰ একঘণ্টা, দুঘণ্টামানৰ পিছত আহি দাদা ঘৰ ওলালেহি নহয়।
মই তাক গালি পাৰিছোঁ মোৰ তোৰ এনেকে-এনেকে কৈ আছে চেণ্টাৰত এক্সিডেণ্ট হ'ল। তেনেকে আমোক হ'ল, তামোক হ'ল। তাৰ পিছত গম পাইছোঁ এই মই যে কৈছিলোঁ তোমাৰ মই কাৰেণ্টৰ কাম যোনটো পৰা শিকিছিলোঁ দাদাটো
অঁ-অঁ!
সেই দাদাটো ভাগৰ এক্সিডেণ্ট।
অ!
তাৰ তোমাৰ তাৰ মানে আহি থাকোঁতে গাড়ীয়ে খেলি মেলি কৰিলে।
উম!
এক্স তাৰ এক্সিডেণ্ট হল তাক মেডিকেল-চেডিকেল নি পেলাই দাদাহঁত আহি পাইছে মোৰ তেতিয়াহে জিৱতো আহিছে মানে আৰু একো হোৱা নাই।
অঁ! গোটেই ভয় সোমাই গৈছিল চাগে তেতিয়া?
এ দাদাই মোক-মোক কৈছো নহয় মোক কেইবাৰো ভয় খুৱাইছে। কিন্তু এবাৰ সঁচাকে হ'ল বাৰু।
অঁ।
তাৰ মাজতো টাৰ্ণিং ল'ব নোৱাৰি পেলাই পথাৰত অ! খুটাত মাৰি দিলেগে গৈ।
উম এতিয়া ভালে আছে নে?
এতিয়া ভালে আছে তোমাৰ এ সেইদিনাও তোমাৰ তাৰ লগৰ এটাই ফোন কৰিছে মই-মই আকৌ তেতিয়া পাবজি বহুত খেলি থাকোঁ দেই মোৰ নিচা পাবজি ফোন মাৰি আছে গেমৰ মাজত মই একদম বেয়া খং উঠিছে কিয় ফোন মাৰি আছে। ফোন কাটি-কাটি দিওঁ তাৰ পৰা এবাৰ-এবাৰ ধৰিলো তাৰপা কৈছে ক'ত আছোঁ। মই বোলো দাদাৰ লগৰ একদম বেষ্ট ফ্ৰেণ্ডে ক'ত আছো মই বোলো ঘৰত আছোঁ। মাহঁত ওচৰত আছে নি? মই বোলো নাই। আমাৰ দাদাক আকৌ হিয়া বুলি মাতে দেই চবে। এনেই কিনজলক তাৰপা তোমাৰ কৈছে হিয়াৰ এনেকে-এনেকে আমোক হ'ল ত‌ই আহ। মইতো এতিয়া জিৱ মোৰ মানে ভৰিত ঠেং হিলি গ'ল আৰু তেতিয়া মই বোলো কি হ'ব ঘৰত? তটো ডাঙৰ মানুহ বুলিবলৈ কোনো নাইয়েই।
হয়
মাক আকৌ কথা ক'ব নোৱাৰি মা আমাৰ মা মানে অকণমান পেনিক টাইপৰ হৈ যায় আৰু হাৰ্টৰ প্ৰব্লেম আছে। প্ৰেছাৰো আছে। তাৰপৰা একো পাই নাই আকৌ ভণ্টিকে কৈছোঁ মই বোলো দাদা এনেকে-এনেকে হ'ল মই যাওঁ।
অ।
গৈ পাইছো এই সেইবাৰ দেখি মানে মোৰ মাথা বেয়া হৈ গৈছে আও তোমাৰ মোৰ তাৰ মাজতো এটা হাঁহি উঠা কথা। তোমাৰ। দাদাৰ লগত যোনটো পিছফালে বহি গৈছিলে ভাইটিয়ে ভাইটি মোতকেও সৰু সি এবছৰ মানৰ সৰু সি মানে - পৰিলে যে তাৰ ভৰি আঙুলি এটা তাৰ মানে তোমাৰ ছিঙিলে।
অ।
তাৰমানে চি চিলাই দিলে ৰখি যাব। তাক ডক্তৰে সুধিছে - তোমাৰ ভৰিটোক হেৰি - কাটিব লাগে নে চিলাব লাগে, সি কৈছে কাটি দিয়ক কাটি দিয়ক তাৰপিছত তা লগৰ এটাই কৈছে তোৰ তোৰ আঙুলিটো কাটি দিলে তোৰ যে- ঠি নেচ নহয় নহয় তোৰ আঙুলিটো আকৌ ওলাই যাব। সি তেতিয়া আকৌ নালাগে নালাগে নালাগে সেইবিলাক এ কেনেকুৱা জমনি জমনি হৈছে নহয়।
হেঁ হেঁ
তথাপিও যেনিবা ভাগ্য ভাল হয় বাৰু একো নহল।
ভালে কুশলে ঘৰলে আহিলে, ঘৰলে অহাৰ পিছতহে মায়ে গম পায় যে ইয়াৰ এনেকে এনেকে সি পৰিলে বুলি
অ, মানে সেইটো সময়ত যদি মানে সেনেকে দেখিলে হয় তেতিয়াহ'লে মানে বহুত মানে ভয় সোমাই গল হয় চাগে তোমালোকৰ মাৰ সেয়াত
অ।
কিন্তু ভাল হৈ অহা দেখাৰ পিছত মানে, অ যদিও তোমালোকে কৈছা যে এক্সিডেন্ট হ'ল, কিন্তু ভাল হৈ আহিলেহি। তেতিয়া মানে সিমান মানে ভয়তো নোহোমাই তে- তিয়া তেতিয়া ইমানটা মানে চিন্তা নাথাকে যে কিবা গা বেয়া কৰিব মাৰ নহয়।
উম, অ। অ অ। তাকে।
তোমাক চাগে ঘৰত মাতি আছে?
অ আমাৰ তোমাৰ আমাৰ এই ফৰলাইন যাওঁতে
অ।
অ, তোমাৰ আগৰ আমাৰ পুৰণা ঘৰ খিনি মানে এইফালে আগফালে থাকি গ'ল।
অ।
তাত মই বহি পেলাই মই কথা পাতি আছো।
তোমাৰ পিছ পালে মানে আমাৰ নতুন ঘৰ বনাই থোৱা আছে মায়ে তাৰপৰা চিঞৰি আছে ত‌ই ভিতৰলে আহ ত‌ই ভিতৰলে তাত থাকিব নালাগে।
অ' অ।
পিছে তোমালোকৰ মাহঁতে মা দেউতাই কি কৰে মই সোধাই নাই নহয় আজিলেকে। হেল্লো' হেল্লো'
এক চেকেণ্ড ৰব চোন
অ অ
অ হেল্ল
হেল্ল'
অ অ মাততো শুনিছ নে
উম উম
অ মোৰ মানে কল আহি গৈছিলে সেইকাৰণে ইফাল সিফাল হৈ গ'ল অলপ নেটৱৰ্ক
অ অ অ হেল্ল'
অ শুনিছ নে
অ কল আহিয়ে আছিল নেকি তোমাৰ
অ মোৰ কল আহি
কল আহি আছিলে এতিয়া নাই বাৰু তাকে
কি কৈ আছিলা তুমি
পাহৰি গৈছো নহয় মই কি কৈ আছিলো কথা কবলৈ পালে মানে পাহৰি যাওঁ যে মই বলকিয়ে থাকো বলকিয়ে থাকো কি কৈ থাকো মই পাহৰি যাওঁ ঘপককে
ত অ মই মানে এনেকুৱা হয় তোমাৰ আগমহুৰ্তত মই এই কথাটো কলো নহয় পিছ মুহৰ্তত মই ঘপক কে পাহৰি যাম মই ভাবি থাকো কি কৈ আছিলো মই কি কবলৈ ওলাই আছিলো তাকো মই অ ম সুধো আকৌ সন্মুখৰ মানু্হটোক মই বোলো মই কি কব'লৈ ওলাইছিলো গম পাম নেকি সিহতে কয় ত মুখেই মতা নাই মই কেনেকে গম পাম
আৰু তোমালোকে শুৱা কেইটাত
আমাৰ শুৱা বহুত দেৰি হয় দেই সঁচা কবলে গলে আমাৰ এনে সময়ত ভাত পানী হয়হে খাবলে
অ বহুত দেৰি হৈ চোন
উম আমাৰ বহুত দেৰি হয়
উম মই ভাবিছিলো মানে অ গাওঁ অঞ্চল যেতিয়া জল্দি হয় চাগে তোমালোকৰ
না না আমাৰতো গাওঁ অঞ্চল নহয় আমাৰ ইফালৰ খিনি গাওঁ অঞ্চল আমাৰ আমি তাৰমানে মেইন ৰোডৰ ছাইডৰে ন
অঁ
তাৰমানে আমাৰপা তোমাৰ দহ কিলোমিটাৰমান ভিতৰলৈ গ'লে আৰু তোমাৰ গাঁৱৰ নিচিনা আৰু। তুমি তোমাৰ আঠটামান বজাৰ পিছৰ পৰা তাত মানুহ ধ নোপোৱা, চব শুই মেলি আদায় আৰু।
উম।